হেলো অ', শুনছা নাই? ক হ'ব ক। এয়া ভূঞেকেইটা ধুই পেলাই আহিছো চাইললে যাওঁ বুলেহ। এ, এনেতো ডিম এক প্লেট লৈ আহং বুলি আহিছোঁ।
আহ, খা, খাওঁ।
খা, খাওঁ মানে তোৰ মাজে মাজে হেৰিস এ, মাছ মাংস বোৰ কিমান খাই থাকিবি। খালে ইমান ভাল নহয় গৰমত। এ, হ'লেও ডিমটো খালেও বেয়া পাওঁ।
ডিম্মা ডিমটো খালে বেয়াহে মাছ খালেই ভাল গৰমত।
কিন্তু সেই নহয় আকৌ শাক পাচলিবোৰ থাকিলেতো এ, মানে আৰু এই শাক পাচলি যদি নাথাকে ন' তেতিয়া আকৌ তোৰ ডিম টো খাইলটো চলি যায় নহয়।
উম। খুৰীয়ে কি কৰিছে? খুৰীয়ে কি কৰিছে? খুৰীয়ে কি কৰিছে?
কি কয় আছে কিবা কাম কৰিম চাগে, বাহিৰত গৈ পেলাই।
আহ
তাকে ইমান গৰমো চোলাটো কেনেকে পিন্ধো ভাবিছো যে দিনডাল মোৰ খালী কৰোঁতে যায়
ইণ্টাৰ্নশিপ সেই হ'লনে?
ইনট্ৰানশিব শেষ হ'ল, মোৰ হেৰি ত্ৰিশ তাৰিখে শেষ হ'ল। আগে ৰিপৰ্টটো বনাই থৈছো, কাইলৈ ৰিপৰ্টটো দিবলৈ যাম বুলি ভাবিছো।
অ যাবি
তাৰাপৰা হেৰি নহয় এইটো কি বুলি কয়-
গোৱা নিল গে নাই-
কিবা এটা কবলৈ আহিছিলোঁ মোৰ ইণ্টাৰ্শ্বিপৰ বিষয় ওপৰতে মানে তো আমাৰ স্কুলৰ পৰা মানে কিবা কিবি এনেকে- পঢ়োৱাবলৈ দিছে অকে পঢ়োৱাবলৈ আহিছে নহয় কিবা কিবি এটা বিষয়ত মানে- টপিক এটাৰ ওপৰত কিবা বনাবলৈ দিছে। ত ৰচনাৰে পৰা অকমান ৰিচাৰ্চ কৰি খিনি পঠাই দিছে।
আহ
তাৰপৰা মানে মই কি কৈছো ধৰ আমাৰ লগত যিমান খিনি ধৰ ল'ৰা-ছোৱালী আছে তেনেকে মানে সিহঁতৰ লগত মানে মোৰ লগৰ খিনিৰ লগত কথা পাতিছো কথা পাত পাতি মেলি মানে বিষয়বোৰ মানে কথা পাতিলে বেছিকৈ ওলায় ন।
অ সেইটোৱে আলোচনা কৰিব লাগে আৰু তেতিয়া ওলাই যায়।
দে দে আলচনা কৰলাম নতুন নতুন কিছুমান তথ্য ওলাই আগতেটো আগতো বুজিবলৈও সহজ হল ন কিবা এটাত ক'লি তই কিবা এটা কলো মই তোৰ লাভ হ'ল মোৰো লাভ হল আৰু মোৰ কথাখিনি বুজি পালো নহয়। তাৰপৰা তই নি হে'ল্ল'
অ ক
তাৰপৰা তই এনে এনে দৰিদ্ৰতা বুলিয়ে তেনে তোৰ কি কেনেকুৱা ধাৰণা আছে মানে দৰিদ্ৰতা বা দুখীয়া যিটো শব্দ আৰু
একেতে ধৰি থৰ দুখীয়াটোৰ পৰা ধৰি লওক কোনোবাই দিলেহে খাবলৈ পায়। মধ্যবৃক্ত মানে ভাগ ভাগ গাও কিছুমান ধৰি লওক মধ্য দৰিদ্ৰ থাকে সেইখিনি ধৰি লওক ডেইলি ইনকাম কৰি ডেইলি খায় থাকে। সেইখিনি মধ্য ভিতৰত পৰিব অ
সেইটো মানে এতিয়া তই এনেই কি ভাব যে দৰিদ্ৰতা মানে মানুহ দুখীয়া হলে মানুহৰ জীৱনটো কেনেকুৱা হ'ব পাৰে বা জীৱনত- পৰিৱৰ্তনে হওক বা জীৱনৰ সমস্যাবোৰ কেনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে মানে
দৰিদ্ৰতা হলেতো বহুত সমস্যা পদৰ কিছু বহুত ক্ষেত্ৰতে- মানে, বহুত ক্ষেত্ৰত দেখা যায় মানে দৰিদ্ৰতা হলে ধৰি লওক কিছুমান মানুহে গুৰুত্ব নিদিয়ে। হে নকয় ভাল ধৰি লওক প্ৰতিভা কিবা কিবি থাকিলেও ল'ৰা ছোৱালী মানু- মানুহে ইমান গুৰুত্ব দিবলৈ নিবিচাৰে যদি দৰিদ্ৰ হয় মানে ধৰ ঘৰখন
সেইটোৱে এতিয়া আমাৰ বৰ্তমান সমাজত দৰিদ্ৰতা হোৱা এতিয়া আমি যদি মূল কাৰণ বুলি কওঁ মূল কাৰণটো আমাৰ জনসংখ্যা বৃদ্ধিটো এটা দৰিদ্ৰতা আকৌ বহুত ডাঙৰ কাৰণ হয় নহয় তই কওঁক।
অ সেইটো হয় আমাৰ ইয়াতো বহুত জনসংখ্যা বৃদ্ধি হয়।
সেইটোৱে জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগেতো মানুহখিনি মানে অশিক্ষিত হয়, এতিয়া ধৰ আমাৰ- এতিয়া কিছুমান এনেকুৱা পৰিয়াল আছে যিবিলাক দম্পতিৰটো এটা পৰিয়ালত- চাৰি পাঁচটাকৈ মানে হেৰীয়ে আছে বাচ্ছাই আছে।
উ কৰ্মস্থানৰ অভাৱত আমাৰ ইয়াত ইমান তেনেকুৱা ধৰি লও হেৰিবিলাক নাই।
মানে সিহঁতৰ যদিও বেছি আহ মানে সন্তান থাকে ইহঁতক কিন্তু হেৰি কৰিবলৈ মানে শিক-উচ্চ শিক্ষিত বা শিক্ষিত কৰিবলৈ কিন্তু সেই দম্পত্তি খিনি কিন্তু মানে সমৰ্থটো নাথাকে
নাথাকে অ'
আৰু এতিয়া বৃদ্ধি হব তেতিয়া আমাৰতো সমাজতো বহুতখিনি কামো মানে নাইকিয়া হব ন কাম বিচাৰিব লাগিব মানুহে। আৰু তো কাম কৰিলেহে ধৰ পইচা পাতি আহিব আৰু সেইটোৱে ডাঙৰ কথা অৰ্থনৈতিক ভাৱে যিবোৰ মানুহ পাছ পৰি থাকে সিহঁতে দৰিদ্ৰতাৰ কবলত পৰে ন?
আমাৰ ইয়াত ধৰ ল'ৰা ছোৱালী বিলাক বাহিৰলৈ যাবগৈ লগা হয় কৰ্মস্থানৰ কাৰণে ধৰি লও একো এটা ভাল কোম্পানী কিবা কিবি একো নায়েই।
অ', অ'।
চব ল'ৰা ছোৱালী বিলাক বাহিৰলে যাবগে লগীয়া হয় কিবা ঘৰ খন চলাবৰ কাৰণে কিবা কিবি এটা কৰিব
হয়।
সেইটোৱেই এতিয়া
আৰু আজিকালি ধৰ ইমানেই বস্তুৰ দাম বাঢ়িছে মান মানুহ এদিন দিন হাজিৰা কৰি পাঁচটা ছটা ল'ৰা ছোৱালী হ'লে খাব নোৱাৰে আৰু। পাঁচটা ছয়টা বাদে, দুটাকে মানে চাবলৈ টান হৈ গৈছে।
সেইটো সেইটোৱেই এতিয়া বৰ্তমান সময়ত কি হৈছে গম পাইছ নাই তোৰ আমাৰ দৰিদ্ৰতাটো মানে এটা সমাজৰ এটা বহুত ডাঙৰ এটা বেমাৰ বুলি ক'ব পাৰিবি।
উম।
বুজি পাইছ? ত‌ই এতিয়া ত‌ই যিবোৰ মানুহ দুখীয়া ন সিহঁতৰ মানে এইটো এনেকুৱা জীৱনৰ মানে এনেকুৱা কিছুমান সমস্যা আছে সিহঁতে যিবোৰ হেনো দৈনন্দিন সাধাৰণতে প্ৰয়োজনীয় এটা মানুহ জীয়াই থাকিবলৈ তোৰ অন্ন, বস্ত্ৰ, বাসস্থান এই তিনটা বস্তু লাগিব হয় নে নাই? কিন্তু এই দৰিদ্ৰ শ্ৰেণীৰ যিখিনি সীমাৰেখাৰ তলৰ মানে যিখিনি ধৰ অৰ্থনৈতিক এ স্থবিৰ বা অৰ্থনৈতিক ভাৱে সিহঁত সবল নহয়। সিহঁতে কিন্তু এই যিত তিনিটা আমাৰ দৈনন্দিন জীৱনৰ যি মৌলিক বস্তু সেইকেইটা কিন্তু আমি আহৰণ কৰিবলৈ একদম অসমৰ্থ
উম, কিন্তু ধৰি লোৱা একেবাৰে দৰিদ্ৰ হলেও ভাল তেতিয়া মানুহে চাই ধৰি লোৱা মন মধ্যবৃত্ত হৈ খাবলৈ ববলৈ নাপালেও মানুহে কাম কৰিবলৈ ম বেয়া পায় ধৰক কিবা এটা কৰিবলৈও বেয়া পায় সেইখিনি শ্ৰেণী মানুহেই বিপদ গম পাইছা নাই?
অ', সেইটোৱেই চলি আছে মই কম ৰবা। তাৰপিছত এই এইটো মানে তোৰ মানে এইটো মেইন প্ৰব্লেমটোতো ইয়াতে হৈ যায়। তো সদায়তটো মানে যিখিনি দৰিদ্ৰ শ্ৰেণীৰ যিখিনি মানুহ আছে, সেই মানুহখিনিতো সদায়তো সেই তাহাতে বেলেগৰ ওপৰত নিৰ্ভৰ কৰি বা বেলেগৰ পুতৌ লগা অৱস্থাটোৰ পৰাটো সিহঁতে চলি থাকিব নোৱাৰে ন?
নোৱাৰে ন এদিন দুদিন চাব ধৰ তোকতো গোটেই হেৰিটো চাব নোৱাৰে জীৱনতটো।
সেইটোৱেই এদিন দুদিন পাৰিব বা আমাৰ সম- আমাৰ কিছুমানে এতিয়া মোৰ মামাহঁতৰ ঘৰৰ ককা হা, ককাই কি হ'ল এনেকুৱা- এন এনেকুৱা বহুত পৰিয়াল আছে যিখিনিয়ে মানে অলে তোলে গৈ পেলাই খেতি কৰি পেলাই জীৱন নিৰ্বাহটো কৰে। এতিয়া আমাৰ মামাহঁতৰ ঘৰত আগতে মাটি খিনি আগৰ দিনৰ মানুহ-মানুহবোৰৰ মাটি মানে বহুত বহুত থাকে।
অ'।
আজিকালি কিছুমান এনেকুৱা এনেকুৱা কিছুমান গোট ওলাইছে যি মানে ধৰ বাহিৰৰ জেগাৰ পৰা আহে আহি পেলাই আমাৰ ইয়াতে যি ঘৰত খেতি কৰিব সিহঁতৰ ঘৰতে থাকে, সিহঁতৰ খেতি কৰে খেতি কৰাৰ পিছত বেলেগৰ লগতো খেতি কৰে খেতি পেলাই যিখিনি সিহঁতে ভাগ পায় আৰু ধানৰ সেই গোটেই খিনি সিহঁতে লগত লৈ গুচি যায়।
সেইটোৱেই আমাৰ-আমাৰ ইয়াতো এনেকুৱাহে ধৰি লও মিচিং আহে মিচি দ, খেতি ঘৰতে থাকেই খেতি কৰিব লাগে তাপে
অ, সিহঁতৰ ভাগতটো লৈ যায় সেই তেনেকে মানে আগতে কিছু কিছুমান মানুহে, মানে সিহঁতে সিহঁতৰ নিজৰ স্থায়ী ঘৰ তেনেকুৱা নাথাকে মানে। এতিয়া য'ত গ'ল তাতে থাকিলে কাম কৰিলে। তেনেকুৱা মানে কিছুমান মানুহো আছে এটা সম্প্ৰদায় আছে ক'বলৈ গ'লে হয় নহক মানে কিছুমান মানুহৰ টো দৈনিক কথা নিচিনা হৈ পৰে কিুমানো এনেকুৱা মানুহ এঘৰ দুঘৰ বাহুত জেগাত দেিবি সিহঁতহঁতে থাকি আগত। ততে যিটো হালোৱা খাাটতে বুলি যে কয়।
অ,
বু, সেইটো সেই বস্তুটো কিয় দৰিদ্ৰতা এটা অংশ নহয় জানো।
উম,
সিহঁতৰ তাতে থাকি পেল কামন কৰে সেইটয়ে মই কথাটো ক'ব লাগ
সেইটো কম কষ্ট নহয় চা, বেলেগ এখন ঘৰত থকা কিন্তু এতিয়া মানুহ বিলাকে। সেই মানুহটোকতো কথা শুনা বৈ, যিমান নিজৰ ল'ৰা ছোৱালীকেইটাক তই তই মানে তুমি তুমিকে কৈ কথা পাতিব, কিন্তু যিমান ডাঙৰ মানুহ এটা কাম কৰালে মানুহকেইটটা আজিকালি মানে। তই বুলি কয় মানুহটো। নিজৰ ল'ৰা ছোৱালীক অ নিজৰ ল'ৰা ছোৱালী কেইটাকে ধৰি ল তুমি বুলি ক'ব যিমান সৰু লোৱাই হওঁক বা ডাঙৰ মানুহে হওক যিয়ে নহওক মানে কাম ক মানুহতোক সন্মান নিদিয়ে ডাঙৰ হলেও মানে পায় লোকে কিছুমান কিছুমানে দিয়ে ধৰ কিছুমানে নিদিয়ে মানে কাম কৰা মানুহজনক হেৰি কৰিবলৈ বেয়া পায় অকণমান ৰৰুলে। গালি পাই কিবা কয় ৰ'দতটো আমি এতিয়া বাহিৰে ওলাব পৰা নাই সিহতিতটো কাম কৰি আছে ন।
উম, হম একদম এইটো এতিয়া কিছু শুনিবি দেই মই। আমইো তেলটো মোৰ। উপাৰ্জনৰ পথ হিচাপে ধৰ মই নিজেই নিজৰ ভৰিৰ ওপৰত মইতো উুটি খাব কাৰণে মই কি ক, কেটাৰিং কৰি। থাকো ন, বিভিন্ন সময়তো আমাৰ এতিয়া বিয়া সভা বা বিভিন্ন জেগাত কেটেঙতে আৰু মই পঢ়াৰ লগতে সেই বস্তুতটো মই চলাই নিব পাৰো, সেই কেটাৰিং কৰি পেলাই মানে আৰামচ মই চলি যাব পাৰো।
সেইহ মানে ঘৰৰ মানে তো এতিয়া দায়িত্ব আহি গ'লে এটা বয়সলৈকে। তোৰ এনেকুৱো প্ৰেছাৰ নাথাকে যে তই মা দেউতাক পইচাও খুজিব পাৰিবি কিন্তু তোৰ এইটো বয়স। ত, তো মা দেউতাক ব পইচা খুজি থাকিবলৈতো বেয়া লাগে ন।
অ, আৰু এতিয়া খৰচ কিমান খিনি আহি গল এতিয়া মই ক'বালে ওলাই যাও বুলি ক'লেই চোন। যদিবা বেগখন যদি লৈ যাওঁো এশ টকাৰ পৰা দেৰশ টকা মই তেলেই ভৰাব লাগে অপয়ঞ্চে তোৰ গোটেই দিনটো। গোটেই দ গোেই মাহৰ এটা মাহৰ কাৰণে তি পৰা চাৰতিনিশ টকা মোবাইলৰ ৰিচাৰ্জ ভ লাগে।
সেইটোয়ে ধৰ আজিকালি মা দেউতানো ইমান দিন খুৱালে পিন্ধালে আৰু ধৰি লও। তাৰ বয়সৰ পৰা কিছুমান ল'ৰা ছোৱালীহে মা তেক হাইচমেণ্ দিব পাৰে কিছুমানে নোৱাৰে ধৰ এতিয়া তইয়ে নোৱাৰ ময়ে নোৱাৰোঁ ঘৰত পইচা এটা খুজিবলে বেয়া লাগে আমাৰ।
অ, টো সেইটো সেইকাৰণে আমি নিজৰ আমি মানে আমি যিখিনিয়ে ধৰক বুজি পাইছো আচলতে এই আৰতে এই শিক্ষাৰ কথাখিনি যে এ যিখিনি মানে ল'ৰা ছোৱাল তোমাৰ কিবা সি কথা বুজি নাপায় সিহঁতে। নিজৰ মাথাটো মানে ভকে লগাব নোৱাৰে, বা সিহঁত মেচিয়ৰ যিটো কয় মে
আৰু কিছুমানে ধৰ‌ মাক-বাপ কে, পৰাাই ডাঙৰ খিনিকে শ, শুনি মানে দেখি দেখি শিকে এতিয়া ডাঙৰ মানুহ জনৰ। সন্মান নকয় কামঘৰ মানুহ এজনক সন্মান নকায়, এইবিলাকতো ধৰি লওক মাক বাপেককে দেখি দেখি শিকে মাক। বাপেকে যদি ভালকৈ ব্যৱহাৰ কৰে মাহছটো সিহঁতেও ভালকৈ ব্যৱহাৰ কৰিব।
সেইটোৱে তই চাহ তই মই এইটো কথাটো বুজি পাইছো। কিয় বুজি পাইছে যে আমাৰ সৰুতে দেউাহঁতে। স্কুললৈ পঠাইছে আমি ভালকে শিক্ষা গ্ৰহণ কৰিছো আমাৰ মাষ্টৰ সকলেও এনেকে বুজাইছে, যে আমি যেতিয়াৰ পৰা। নিজে কৰিব পাৰো তেতিয়াৰ পৰা নিজৰ ভৰিৰ ওপৰত উঠিব লাগে। নিজে এটা ইনকমৰ পথ বাছি ল'ব লাগে বা ভাল কাম কৰিব লাগে হয় নে নাই ক।
এতিয়া আমাৰ মা আমাৰ মা দেউতাইো ধৰি লওক ব বেলেগ মানুহ এজনক আজিলৈকে। আমি একো বেয়া ব্যৱহাৰ কৰা কিবা ক পোৱা নাই ন তহঁত হওঁক আমাৰ হওঁক।
সেইটোৱে ন আচলতে এই যিখিনি দৰিদ্ৰ মানুহ থাকে ন দৰিদ্ৰ মানুহখিনিয় মানে কি সহতৰ পইচা অভে হওক এতিয়া পুহিবলৈও পইচা লাগে ন গতিকে পইচাৰ অভাৱতে হওক ল'ৰাটো বা ছোৱালীজনক শিক্ষাত দিব নোৱাৰে শিক্ষা দিব নোৱাৰা কাৰণে এই কথাবোৰ মানে সেই ছোৱালীজনীয়ে নিশিকে কাৰণ স্কুলৰ ক শিকাব এনে ক্ষেত্ৰত মানে সেই ল'ৰা ছোৱালী খিনিয়ে কিছুমান পইচা মানে অৰ্থনৈতিক যিখিনি মানে দুৰ্বল মানুহখিনি কিন্ত দৰিদ্ৰ কথাে কৈো এই দুখীয়া মানুহখিয়ে মানে সেই ল'ৰা কিছুে বেয়া পথ বাচি ল'ব লগা হয়মাৰ বৰ্তমান সময়ত মোৰ লগৰৰে আছে বহুতখিনি বেয়া অভ্যাস থকা বা বেয়া পথেদি মানে সিহঁতৰ পইচা
আৰু আৰু মানে দৰিদ্ৰ হল বুলিয়ে যেোৱা ল'ৰা ছোৱালী সখিনিয়ে নিজৰ পাছৰ মানে কথাবিলাক চিন্তা কৰিব লাগে মই দুখীয়া মই কেনেকৈ ধনী হ'ব পাৰোঁ মানুহটো চব একে সেই ইহন আহে ধৰি লওক বেয়া পথ এটা বাছি ল'ব নালাগে ফাৰ্ষতে সিহতি কেনেকে নিজে উন্নতি কৰিব পাৰো কিবা এটা কৰিব পাৰো সেইটো
অ সেইটোৱয়ে আৰু তোৰ লগত যেদিিবা কোনোবা ধনী আছে হা তাক যদিী মাক বাপেকে যদি এখন দামী বাইক দামী মোবাইল ফোন যদি কিনে সি আশাটো কিন্তু সেই দৰিদ্ৰ লৰাটোোৱ বা দুখীয়া ল'ৰাটো কৰিব নোৱাৰিম মই যদি দুখীয়া মোৰ আমিও দুখীয়া কিন্তু আমিতো এনেকুৱা আশা নকৰো যে সেই ল'ৰাটো একদম তিনি চাৰি লাখ তোই দিচিছিল তি চাৰি লাখককা বাই ময় লম সেইটোো কথাহয় আমিতো সেই তোৰ এক লাখ বা পঞ্চাশ হাজাৰ টকীয়া বস্তুৱয়ে চলিব লাগিব
অ কিছুমানৰ তেনেকুৱা কোনোবাই কিবা এটা লৈছে মই ল'বই লাগিব তেনেকুৱা মানে ধৰি লওক ঘৰ মাক দেউতাকৰ মুখৰলৈলে নাচাই ই ই কিবা এটা লৈ দিছে মোকো তেনেকুৱা এটা লৈ দিবই লাগিব তেনেকুৱা হলে ধৰি লওক মাক বাপেকও কিমান কষ্ট পায়
সেই আৰু যিটো সি নিজে কৰিব পাৰে ন যিটো নিজে কৰিব পাৰে সেইটো হিচাপত মানুে বস্তুটো বিচাৰিব লাগে এতিয়া আহ আহ এতিয়া মোৰ ছা মই তোৰ যেতিনে মই কেটাৰিং কৰি মেলি কিবা মেলি কেলে মই এতিয়া যিটো ফোন চলাই আছো সেই ফোনটো মইতো চাৰে পাঁচ হাজাৰতে ক দি মই হেৰি কিনছিলো এইটো কি বুলি কয় মানে ছেকেড কিনিছিলো
উম
ছেকেণ্ড হেণ্ডিচাপ চাৰে পাঁচ হাজাৰানে তিনি হোজাৰ টকা তিনি হাজাৰতকৈ কেইটান পইচ মই বেছি মই দিছো আৰু সেই সময়ত মোৰ ইমানো ইনকম নাছিলে যে মই পাঁচ দহ হাজাৰ টকা মই তই এমাহত উলিয়াই দিব পাৰিম ম ত মোৰ ওচৰত তি হাজাৰমান ট মই আছিলে তাৰ পিছ মই দেউতাহতৰ পৰা লৈ পেল মই মোবলটোলো চাৰে পাঁচ হাজাৰ মোাইলটো দি পেলাই ললো
কিন্তু মই যদি এই কথাটো যদি নুবুজি যদি সেই চাৰে পাঁচ হাজ টঠ যদি দুজনী মই যদি বিশ পঁচিছ হাজাৰ টকা যদি মোবাইলটো ললোহেতেন তেতিয়া মোৰতো একো উন্নতিয় নহয়লহতে ন
সেইটোৱে
এই এই ইয়াতে কিন্তু শিক্ষা কথাটো সে প মানে দৰিদ্ৰ সিমান ৰখা যিখিনি মানুহখিনি শৈক্ষিক নোহোৱাৰ কাৰণে যে কিন্তু সিহত দৰিদ্ৰৰ পৰা আৰু দুখীয়া হৈ গুচি যায়
কিছুমান